হেল্ল' অহ,
কি কৰি আছ?
বাহিৰত বহি আছো ৰ। বতাহ দি আছে ইমান ধুনীয়া
উম আজি বতৰটো ভালে দে, কালিতো সেই ভগৱান কালি কথা ভাবিবই মন নাযায়।
তাৰপিছত
আজি ইমান দিব নালাগে, কিন্তু দিয়া আজি বৰষুণ পৰা
উম, আৰু ৰাতি বৰষুণ বৰষুণ দিছিলে নেকি ন?
নাজানো দেই, মই শুই গলো ৰাতি সোনকালে শুলো। কালি হোৱা।
মই যে কালিও এটামান বাজিছে।
এ মই এইকেইদিন কালি পৰহিৰ পৰা মোৰো টোপনি অহা হৈছে, যা ইমান টোপনি-চোপনি খতি কৰি লাভ নাই।
এ নকবি, সুধিলো যে একদম এইখিনিতে পিম্পলচ দুটা, তিনটা মান ওলালে।
উম উম, এ জীৱনত যি হব লগা আছে হ'বই, এনেও ইমান ভাবি চিন্তি আমি মাইকী মানুহে বেছি ভাবো। চাবিচোন, ল'ৰা মানুহে ইমান এইবিলাক চিন্তা নকৰে। উম, ল'ৰা মানুহে ইমান চিন্তা-তিন্তা নকৰে নকৰে, চাবিচোন বিন্দাছ
উম, আমি ঘৰ তাতে সোমাই-সোমাই মাথাটো গৰম হয়। সিহঁতে অলপ কিবা এটা ঘৰত কাজিয়া লাগিলেও, ধুনীয়াকে ওলাই যাব কৰ'বাত। মনটো ফ্ৰেছ হৈ আহেগৈ? আমাৰ কি হ'ব?
সেইটোৱে আৰু যিয়ে যিমানে যি নহওক মানে তোৰতো অকণ ভালেই, ছোৱালীজনী আছে। ন যিমান যি নহওক মানে অকমান মানে বিজি হৈ যাওঁ যে নাইবা অকমান পঢ়া-শুনা কৰিবলৈকে দিয় নে বা কিবা যিকোনো কথা এটা বিজি হৈ যাওঁ যে, সেইটো ভাল সেইকাৰণে আমাৰ মানে তেনেকে ভাগিনটো যেতিয়া আহে তেতিয়া মানে আমি, মই বিজি হৈ যাওঁ অ, বিজি হৈ যাওঁ মানে, যিমানে যি নহওক মানে লাগি লাগি কৰি থাকো যে তাৰ লগত, তেতিয়া মানে ভাল লাগে, হয় দে নহ'লে চাগে কেতিয়াবা মৰিয়ে থাকিলো হয়। হি-হি-হি হয় দে, আমি বহুত লিকতা জীৱ
অ
এই, ঐ নহৰক কিছুমান ছোৱালী যে দেখো ন, অকমান মানে কিবা এটা হ'লেই বোলে ঘৰতে কিবা এটা ধমকিয়া আছে, এই যেনিবা বেহুচ হৈ তাৰ হস্পিটেলত ভৰ্তি হ'ব লগীয়া হৈ যায়। জীৱনত ইমান ডাঙৰ-ডাঙৰ ঘটনা ঘটিছে, হে ত উশাহটোও ছুটি হৈ নাপালে।
উ অ, বেহুজ কেনেকে হয়? মই এইটোৱে নাজানো আজিলৈকে।
মই কিন্তু মিছা নকও অকনমান চেঞ্চলেছ হৈছিলো। এই এক্সিডেন্ট যে হৈছিলে মোৰ-
এ সেইটো বাৰু বেলেগ কথা এক্সিডেণ্ট হলেতো চবেই হ'ব ন।
অ কিন্তু তাৰ বাদে আজিলৈকে জীৱনৰ হৈয় নাপালো বে- মোৰ এনে মানে বাইকৰ পৰা মই পৰি গ'লো ন চেন্ঞ্চলেচ। তাই তাকো কেই ছেকেণ্ডৰ কাৰণে পাঁচ ছেকেণ্ডৰ কাৰণে হৈছো। আকৌ সাৰে পাই গ'লো মোবাইল বিচাৰিছো আকৌ মই মোৰ মোবাইল যদি ভাগিলে কি হব, ভাগা ভ লৈ মোবাইল বিচাৰি ফুৰিছো।
অ লগতে বিষটো নাহে ন অলপ পিছতহে ধৰিব।
অ একে ভাগা ভৰি ভাগি য মই এইবিলাক মানে গমতটো নাপাওে বাৰ তেতিয়া ন ভৰি ভাগিছে বুলি মই প্ৰথম মোবাইল বিচাৰছো। তাই পিছতে মোৰ ক্ৰক জোৰ বিচাৰছো। ক্ৰক জোৰ ইমান দামী আকৌ নতুনকে সেইদিনা পিন্ধি গৈছো হে
অ মানুহজনী যিয়ে নহলে বস্তু ঠিকে থাকিব লাগিব আও -
তাকে মানুহ এটা দাঙিব আহিছে, তাৰপিছত ম মই কৈছো ৰব মই নিজে উঠি। উম বোলো তেতিয়া মই উঠিব পৰা নাই যে তে মই উঠিব মানে আৰু বেলেগ মানুহে মানে ভাল নাপাওঁ আৰু ন বেলেগ মানুহে আহি দাঙি কৰি ধৰিবহি- তথাপিও মই এতিয়া ইমানো ডাঙৰ ছোৱালী নহয়। অ লাগিছে আকৌ লাজ আকৌ মানুহৰ আগত কোন লাজ পাইছো নে। তাৰপিছতে এয়া উম উ উৰি গৈছোহে মই একদম- ভৰি খনতে খুন্দা দি দিছে অভদ্ৰ গাড়ীখনে- তাৰপিছত যেনিবা যিয়ে নহওক এ টমটম এখনে মানে এনেই লোকেল হস্পিতেললৈ লৈ গ'ল আও। তাৰ পাছত এ মৰি ও গ'লো মৰিগাঁওত এক্সৰেও কৰা আছে তাৰ পিছত কৈছে কি একো হ নাই এনেই অকন জইন লৰিছে বুলি কৈ পেলাই প্লাষ্টাৰ কৰি দিলে। তথাপিও মানে মোৰ মানে মনটো শান্তি লগা নাই এ এক্স ৰে টো গুৱাহাটীত দি চালো। কৈ যে ভাগিছে চোন বোলে তুমি আহিবই লাগিব চাৰ্জাৰীয়েে কৰিব লাগিব এনেকে কলে। ইমান খং উঠিছে বহুত বিষাইছে মই ৰাতি বিষত কান্দি আছো। আৰু যেতিয়া মানে প্লাষ্টাৰ কৰিছে সিহতি অ যেতিয়া প্লাষ্টাৰ কৰিছে মানুহকেইটা এনেকুৱা ভৈখন টানি টানি বান্ধিছে একদম মোৰ এনেকুৱা বিষায়- আ কাৰণ ভিতৰত ভাগি আছে সিহঁতি এ আৰু মোৰ মানে গুড়া হৈছে ন টুকুৰা হৈ গৈছে। বস্তু-
উম।
এতিয়া আকৌ মোক কয় জইনতটোহে লৈছে বোলে বহুত কষ্ট পাইছো মই। সেইকাৰণে মানে আজিকালি চৰকাৰী যাবই ভয়। ঠিক হৈ গ'ল খালি ভিতৰত হেৰি দুটা সোমাই আছে। যে সেইকেইটা উলিয়াব লাগিব অহা বছৰলে-
জইন লাগিবলে সোমুৱাই দিছে।
উম সেইকেইটা জইন লাগিবলে দিছে। ছে খালি ওলোৱা টাইমত মানে সেই এমাহমান বিচনাত থাকিব লাগিব আৰু- তাৰ পাছত আকৌ আগৰ নিচিনা এই ঢেৰ জালা এইবিলাক মানুহৰ জীৱনটো কত কি লিখা থাকে। কাৰ কাৰ অ মই আকৌ গাড়ী মানুহটো বুলি ভাবিছো। ত তাৰ মাথাটো অকমান- তাৰ মাথাটোত অকনমান ছাল গৈছে কিন্তু তাৰ একো নহয়। মই মানে পিছত বহি আছিলো গাড়ীখনৰ পিছৰ পিনৰ পৰা শুনা দিলে যে- সেইকাৰণে মানে মোৰ ভূই খনতে খোন্দা মাৰিছে কণাত- জানো আৰু ইমান স্পীড আহিছে জান। বাপৰে, সি এপিনে নিজৰ মাক আৰু ঘনীয়েককো লৈ আহিছে লগত। ইমান স্পীড চলাইছে। অঁ ই সিহঁতৰ গাড়ী চাকা ফাটি গল।
বাহ!
মানে এক্সিডেণ্টটো বহুত ডাঙৰ হৈছে সেইখিনিত।
ইমানেই এই সেইকণে যে হ'লে এইটোৱে বহুত।
সেইটোয়ে কিছুমানৰ যে ভাগি টুকুৰা হৈ যায় ন সেইবিলাক তো নহল, টুকুৰা হোৱা পিছত আৰু তো চিলাব নোৱাৰে। উম মৰি যাই দেচোন কেতিয়াবা মানুহ।
অ'ত'খন গাড়ীৰ গা ওপৰত উঠিল।
সে মইতো লগতে চেপেটা হৈ যাম ক'।
বাচিলি যে সেইটোৱে বহুত।
হয় দে। এই জান দে কি লিখা থাকে জীৱনৰ কপালত শনি কপাল বিলাক আকো দেখা নাই, দুইটা শনিয়ে ওলাই গৈছিলো আৰু।
সেইকাৰণে শনিয়ে লাগিছে।
সেইয়েতো অকলে থাক গ'লে মোৰো একেই। তেওঁ একো নহয়। সেয়াই কাইলৈ নগাঁৱলৈ যাব লাগিব মই।
ডক্টৰ তাত?
অ কাইলৈ মোৰ দেটে গুচি যাব এতিয়া নহলে, মই ঢিলাই আছো কাইলে যাবই লাগিব, সোমবাৰ নহয়। এনমেলি স্কেনটো কৰি আহিব লাগিব কাইলৈ।
অঁ। এতিয়া কি খালি?
এই মই ভাত কেইটামান মাই ভাজি থৈছিলে সেয়াকে দুচামুচ খালো খাই পেলাই আকৌ গাখীৰ অকণ লৈ আহিছো প্ৰটিনৰ সতি সেইকণো খাই লম। এ এনেই মানুহে কয় ৰাতি গাখীৰ খাব দিয়ে ন? বোলে ৰাতি গাখীৰ খায় শুবা ভাল। এ মই যে সঁচা কথা কথা কব গলে ৰাতি যদি মই গাখীৰে খাওঁ, গোটেই ৰাতি মই পেচাব কৰিব উঠি থাকিব লাগিব।
উম। মই যে গাখীয়ে নাখাওঁ।
এই মইয়ো খব নোৱাৰিছো তথাপিও মানে মই এতিয়া খাবই লাগিব দেচোন।
অঁ।
সেই কাৰনে। ছোৱালীজনী আজিতো দেওবাৰ ন ছোৱালীজনী ঘৰতে আছে।
দুষ্টামি কৰি থাকিব এতিয়া।
উম সেয়াই সৰু ল'ৰা ছোৱালীৰ কাম আও।
উম।
কালি আমাৰ ভাগিনটো আহিছিলে পাপাই মানে নগাঁও গৈছিল আহোতে লৈ আনিলে তাক ৰহাত সোমাই। তাৰপিছ সি অহালৈকে ঠিকে থাকিলে চব ঠিক, তাৰপিছত টিকটিকিয়া ৰ'দ কালিতো দেখিছ ছটালৈকে ৰ'দ দি আছে ন। সি তাৰ তিনিটা বজাত কি তেল উঠিছে এনেকুৱা ৰ'দত বেগ চেগ লৈ বান্ধি লৈছে বেগটো একে কঁকালত। তাপা বান্ধি কুন্দি লৈ ক'কা মই ঘলে যাং গৈ বলা। ক'কা কৈছে তই ৰ'দ খনত কলৈ যাওঁ। নাই নহ'ব মই যামেই কান্দিকুতি ধুঁছ, পাপাই কৈছে এই ৰ'দত কোন নথলে একে পতা কৰি অকমান সি মানে টান পাইছে কালি থাকি। খেলিব কৰিব কোনো নাই চব উম সি বহুত অশান্তি পাইছে মানে মাকক দেখা নাই, একদম হুলস্থূল ৰাতি একদম চাৰে নটা মানত মাহঁত আহি পাইছে আৰু ভাত পানী খা কৰি লৈ এতিয়া কৈছে না মোৰ যাব মন যোৱা নাই অ মা আজি থাকো দিয়া বোলে কাকাহঁতৰ ঘত ভছ নাথাকিল গ'ল গৈ ৰাতি
উম
এ সিহঁতৰ ঘৰৰ গৰু ছাগলী বিলাক আছে ন এতিয়া সেইপ চাবলৈ আকৌ পটককে সেইটো এৰি থৈ আহিব নোৱাৰি নহয় ঘৰপক বুলি কাম কৰা মানুহ এটা আছে তথাপিও চবকে ইমান বিশ্বাস কৰিব নাই। সেইকাৰণে
গৰম দিছে আজো
গৰম কিন্তু কালিতকে কমেই দিছে।
বতাহতটো গাতে লাগে নাই।
ঠাণ্ডা দিনটো কেতিয়া আহিব ভগৱান মই ঠাণ্ডা দিনটো বিচাৰিছো।
আহিব আৰু ৰ কেইদিনমান
উম একো কেইদিনমান নহয় জুলাই হৈছেহে, আগষ্ট আছেই, ছেপ্তেম্বৰ আছে। অক্টোবৰলৈকে গৰমেই দিয়ে আজি কালি, নৱেম্বৰত পোন্ধৰ ষোল্ল তাৰিখলৈকে গৰমেই দিয়ে। বিশ তাৰিখ মানলৈকে
জানোৱাৰি পা বুলি ধৰি থওঁ
মানে ডিচেম্বৰ তটো দহ তাৰিখ মানৰ পৰা ঠাণ্ডা দিব। জানুৱাৰী সেই সাতাইশ আঠাইশলৈকে দিব আৰু তাৰ পিছত শেষ উত্তৰায়ণ হোৱাৰ পিছত গৰম শেষ
উম
তাৰছত গৰম নাহে আকৌ হয় দে গৰম দিন আহ তথাপিও মানে টো এপ্ৰিল মাহলৈকে মানে অকমান শান্তিয়ে লাগি থাকে। কে দেচোন
অ অলপ অলপ গৰম হয় আৰু তেতিয়া মানে চুৱেটাৰ নিপিন্ধিলেও হয় আৰু এ আজিকালিতো মানে কি আৰু চুৱেটাৰ নিপিন্ধাকে থাকিব পাওচোন বাইকত ক'বাত গ'লেহে পিন্ধিব লগা হয়।
ওলাই যাওঁ তেতিয়াহে লাগে আৰু নহলে নালাগে চুৱেটাৰ
অ
বসা পাহ দ লাগ ক আছে দি আছে হেল্ল' হ'ব দে নহলে মই ফোন কৰি আছো। ঠিক আছে।
এই তোক যে মই যে বহিবলৈ দি আছো।